কোৱা
কি খবৰ?
ভাল ভাল তোমাৰ-
মোৰো ভালেই দিয়া যি গৰম পৰিছে। ন
তাই কি কৰি আছিলা।
এ এতিয়া আছো ৰ'বা এনেই চকচ খালেও মানে ভাত ভাত বনাব গৈছেহে মই অলপ আগত চকচ খালো হে
ইমান দেৰিকে হয় তোমালোকৰ
উম ভাত বহুত দেৰিকে বনাই আমাৰ তোমালোকে কেতিয়া খোৱা?
দহটা মানত
অ দহটা মানত খাব হ'লেই মানে চাগে টাইম আমাৰ আৰু দেৰিকে খাওঁ দহটাত খাই কেইটাত শুৱা
মোৰ শুওতে দেৰি হয় বাৰটা এটা মোবাইল চাওঁতে চাওঁতে
বাৰটা এটা ন
এই ৰাতিপুৱা টো হৈয়ে যায় যাবই হৈ যায়
তাকেইতো মোৰ যে আগতে বাপৰে মই কম ফোন চাইছিলো আগতে মই কেইটাত শুইছিলো জানা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এদিনটো এনেকুৱা ৰেকৰ্ড কৰিছো নোশুলোয়ে মই
আৰু মোৰ টোপনিও নধৰিলে মই উঠিও গলো
ইছ্
মানে ইম চ্লিপ চিবিল ন মানে মোৰ একদম মা বেহেন হৈ গৈছিলে
আচ্ছা কেতিয়াবা নাহে চাবাচোন টোপনি
নাহে নাহে একদম টোপনি চোপনি নাহে
উম
মই আজিকালি কিন্তু মিছা নকওঁ এই ইণ্টাৰট যোৱা পৰা নহয় মোৰ একদম ধৰিয়ে যায় টোপনি ডাইৰেক্ট
মোৰো এঘাৰটা চাৰে এঘাৰটা টোপনি আহি যায়
তাকেতো ভাগৰ লাগে ন কাম কৰি থকা বহি থাক থাকা বা হয়ে আৰু টোপনিয়ে ধৰি যায়
তাকে
কি কৰিবা আৰু আহ, আৰু বাকী ঘৰত চবে ভালে আছে?
ভালেই দিয়া।
ভাল ন? এ ভালে আৰু, মাৰো ভাল, পাপাৰ ভাল, ভাইটিৰো ভাল, চবৰে ভাল।
অ'।
গৰমহে বাৰু যিহে পৰিছে।
উম', ওলাই যাব মনে নাযায়।
হা?
ওলাই যাব মন নাযায়।
ওলাই যাবই মন নাযায়।
তাকে।
তুমি এনেই মানে ঘপকৈ ৰেনডমলি মানে মাইণ্ডত আহিছে কথা এটা, এ পাঁচ বছৰ পাছত নিজকে মানে কেনেকুৱা মানুহ হিচাপে দেখিব বিচাৰা? নে কি দেখি মানে কেনেকুৱা আছে মানে কি হেবিট ডেভলপ কৰিব বিচাৰা বা কি কোৱালিটি ইম্প্ৰুভ কৰিব বিচাৰা আৰু
উম মই পাঁচ বছৰ পিছত ভাবো যে মানে এটা ৰেচপনচিবল কনফিডেণ্ট ইণ্ডিপেণ্ডেণ্ট পাৰ্চন হও। এতিয়া যিমান মানে ভুল কৰিছোঁ, অ', তাৰ পৰা শ কি ফিউচাৰত মানে ভাল ডিচিচন এটা যাতে ল'ব পাৰো। কেৰিয়াৰত ভাল পজিশনত থাকিব বিচাৰো। নিজৰ গ'ল এচিভ কৰিব পাৰোঁ যাতে সেইয় আৰু তুমি?
সেইটোৱে মইো সেয়ে বিচাৰো যে কেৰিয়াৰত ভাল পজিচনত মানে থাকোঁ যাতে আৰু। আৰু গ'ল, আচিভ কৰোঁ। কৰোঁ আৰু ফেমিলিকো প্ৰাউড ফিল কৰাও কৰাব পাৰিম যাতে আৰু। ইন ফিউচাৰ পাঁচ বছৰৰ পাছত।
মানে এটা কথা কি জানামে উম', কোৱা-কোৱা?
সেইটোৱে, কিন্তু চাকচেচ মানে খালি পইচা নহয় ন? চাকচেচ মানে কি আৰু মেণ্টেলি হেপ্পি থাকিম। নিজৰে লাইফত পিচ থাকক, পিচ আনিম অলপমান, পিচফুল লাইফ। তাৰ বাবে মানে গ্ৰেটফুল হ'ম আৰু।
আচছা তুমি মেণ্টেলি মানে শান্তিত থাকিলেহে মানে চ'ব ভালে থাকে চাবাচোন।
উম'। সেইটো মানে
নহলে কেতিয়াবা তোমাৰ এনজাইটি, দি প্ৰচন থাকে ন কিছুমানৰ। যেনেকে
হে মানে নিজকে মানে এটা মানে ভাল, হেলডি চাকচেচফুল উইমেন হিচাপে চাব বিচাৰো আৰু বুজিছানে?
উম'।
পইচা এই ক্ষেত্ৰ।
উম', তোমাৰ, ভাল হেবিটছ। ডেভলপ কৰিব বিচাৰো আমি
উম', হম।
যেনে ডেইলি ৰুটিন মেইনটেইন কৰা টাইম মেনেজমণ্ট।
সেইটোৱে।
সেইটো হেল্থৰ ওপৰত বেছিকে গুৰুত্ব দিয়া।
সেইটোয়ে সেইটোয়ে সেইবোৰতো সেইবোৰ মেইন আৰু বুজিছানে?
উম
মই আৰু বেছি বুক মই মানে আৰু বেছি বুকচ পঢ়িব বিচাৰো মানে নতুন নতুন আৰু মানে ইচ্ছা আছে আৰু নতুন নতুন কথা জানিব বিচাৰো আৰু চচিয়েল ইয়াৰ বিষয় বা আননেচেৰী টাইম নষ্ট কৰাত কে চচিয়াল মেডিয়াত।
অকমান বুকচ পঢ়িয়ে নলেজ গেইন কৰিব বিচাৰো আৰু মানে মই যে ডিচিপ্লিন মেইনটেইন কৰিব পাৰোঁ আৰু কাৰণ ডিচিপ্লিন থাকিলেহে নিজৰ গ'ল বা আৰচিভ। কৰা বেছি ইজি হয় যায় গম পাইছ নে।
তাকে।
মানে ডিচিপ্লিন যেতিয়া থাকিব না টাইম মেইনটেইন কৰিবা ডিচিপ্লিন হ'বা। নিজৰ লাইফত। চিৰিয়েছ হবা তেতিয়াহে তোমাৰ গ'লবোৰ হেৰি কৰা যায় আৰচিভ কৰা যায়।
সেইটোৱে। মানে লাইফতো বহুত মিষ্টেক কৰিলোঁ ন ত সেইবিলাকো যাতে মানে পিছত শুধৰাব পাৰোঁ।
সেইটোৱেই-সেইটোৱেই। ভাল হ'ব লাগিব পাই, মানে চাকচেচফুল হব কাৰণে, বস্তুবোৰ এচিভ কৰিব কাৰণে, বহুত ভাল হ'ব লাগিব। লাগিব।
আৰু চাবাচোন ধৈৰ্য লাগিব কনফিডেস চেল্ফ কন্ট্ৰল ইম্প্ৰভ। কৰিব লাগিব।
সেইবোৰতো লাগিবই এইব মাষ্ট বি মানে এটা পাৰ্চনক সেইবোৰ। বহুত দৰকাৰ। কাৰণ এতিয়া চাবা আমি এতিয়া অলপ আগত কথা পাতি আছিলোঁ নে আমি দছ এঘাৰ কি কয়। দুটা তিনটাত শুও চাৰিটাত শুনো সেইটো আৰু ইমান ডিচিপ্লিনত নপৰে ন। সেইটো মানে একদম অধচাৰী আৰু মানে তোমাৰ কাম নাই আৰু জীৱনটোত। সেইটোত পৰে ডিচিপ্লিন মানুহ বিলাকেতো এতিয়ালৈকে ভাত চাত খাই শুলেই চাগে ৰাতি। প্ৰায় পাঁচটাতে উঠিব।
আমিতো সেনেকা নহয়ে এই বাৰটা। এটাত খাম দুটাত খাম তিনটাত খাম আহি মোবাইলটো চাম।
ভাল ভাল হেবিটছ বোৰ ডেভলপ কৰিব লাগিব আৰু বিচাৰ গম পাইছ নে।
আৰু এটা কি জানানে মানে কমিউনিকচন স্কিল। ইম্প্ৰুভ কৰা এইটো কি ডাঙৰ গ'ল ন।
সেইটোৱেতো। সেইটোতো মেইন আৰু জানানে সেইটো লাগিবই।
অ মানে ভাল কমিউনিকেশ্যনৰ পৰা। মানুহে নিজৰ ভাৱনা আৰু আইডিয়াছ ক্লিয়াৰ ভাৱে। বা জানে এক্সপ্ৰেছ কৰিব পাৰে।
সেইটোয়ো আ এতিয়া কি জানা আমি ইন্টাৰনশ্বিপত গৈয়ও গম পাইছোঁ কিছুমান কথা। বা কমিউনিকেচন স্কীলছ মানে তোমাৰ মেইন এতিয়া চাবা হা মোৰ। কমিউনিকেচন স্কীলছ মানে মই যদি কাবাৰ লগত যদি ন মোক। কোনোবাই মাতিছে বা মই নিজে কথা পাতিছোঁ যদি মোৰ বাইফ মিলিছে তেতিয়া মোৰ কমিউনিকেচন। স্কিল মানে তেতিয়াই ওলাই যাব যে মই বহুত ভাল কিন্তু যদি মোৰ বাইফ মিলা নাই বা মই। কথা পাতিব পৰা নাই কিন্ত আগজাছি মই তেতিয়া কথা পাতিব নোৱাৰো গম পাইছা নে কোনোবোলে। এটিটিউড দেখাই বহি আছে মাতাও নাই ভালকে। এ মই তেতিয়া মোৰ কমিউ মই তেতিয়া কমিউনিকেট কৰিব নোৱাৰোৱেই।
অ।
মাতিব লাগিব ভালকে হাঁহিব লাগিব তেতিয়াহে মানুহ এটাৰ লগত কমিউনিকেট কৰি ভাল লাগে। ন কথা পাতি ভাল লাগে।
সেইটোৱে।
সেইটোৱে।
আৰু কিছুমান মানুহ আছে চাবাচোন মানুহলৈ মিলিব নোখোজে।
হে মা মিলিব লাগিব মানে কি। তোমাৰ কি মেইন কোৱালিটি মেইন কোৱালিটি কি জানানে। নিজৰ পেচেন্ঞ্চ কনফিডেন্স সেইবোৰে মেইন। কনফিডেন্ট হ'ব লাগিব নিজক লৈ। কিছুমান কিছুমান মানে কি। মানে কিছুমান কিছুমান চিটুৱে্যনত মই বেছি ইমচনেল হৈ যাওঁ। কিন্তু ফিউচাৰত মই বিচাৰো যে সেইটোৱে মই মানে ফিউচাৰত বিচাৰো যে ডিফিকাল্টি যদি মান এনেকোৱা যদি ডিফিকালট চিটুৱেচনবোৰত মানে কামলি বস্ত যাতে মই হেডেল কৰো ভাল ডিচিজন ল'ব পাৰো। হয়নে নহয়?
তাকে।
মাপিতি বিচাৰো আৰু এইবোৰ বস্তু নিজকে ইমপ্ৰভ কৰিব বিচাৰো।
অহংকাৰ ভাৱটো আনিব নালাগিব।
হো
মানে অহংকাৰ ভাৱ এটা যে থাকে মানুহৰ সেইটো আনিব নালাগিব।
সেইটো আনিব নালাগিব সেইটোয়েটো। সেইবোৰ বস্তু মানে আনিব নালাগিবই। কাইণ্ড আৰু আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব ছাপ'ৰ্টিভ পাৰ্চন হ'ব লাগিব। যাতে মানুহে আমাৰ লগত থাকি কম্ফৰ্টেবল ফিল কৰে।
এইটোৱেই।
হয় নে নহয়? তুমি যদি এটিটিউড দেখাই বহি থাকা তোমাক আৰু কোনে কোনে ভাল মৰমিয়াল হব লাগিব ন, মুখত হাঁহি এটা থাকিব লাগিব। যে দেখিলে মানুহে ভাবক যে অ ছোৱালী জনী ইমান হাঁহি মুখীয়া দেখিলে হাঁহি এটা মাৰে।
অ, কিছুমান আছে চাবাচোন এনেকা মই বহুত পাইছো। মানুহক মাতিব নোখোজে মানে নিজ
নুখোজে। মই নিজে পাইছো সেইটোৱেই তো সেইটোয়েইটো। কিয় মাতিম মই তাই মাতো তাৰ মানে মই সেই ত মানে মই নিজে পাইছো এই মই বিশ্বাস কৰা যদি এইকেইদিন যে ইন্টাৰ্নশ্বিপত গৈ আছো। একদম তোৰ বি অনেষ্ট কৈ আছো ছোৱালী বিলাক ইমান এটিটিউড ছোৱালী বিলাকৰ নিজে আগজাচি নামাতে জানে আগজাচি মাতিব নালাগে। কিন্তু এটলিচ মোখত হে হাহি ৰাখ ন তসতি তাৰে ইচতাপ হয় আমি ইন্টাৰ চিপ- বিকিব গৈছো ইচটাপৰ মানুহখিনি যদি সেনেকোবো বিহেপ- কৰে। মই মিছা নকও তাৰে যোনকেইটা ল'ৰা বা দাদা কেইজন আৰু মেইন মেনেজাৰজন মেইন মেনেজাৰজনে বহুত ভাল।
অ।
একো ৰোগ টোক নাই বহুত ভাল আৰু তাৰে দাদা কেইজনে হওক বা আজিজনে আমাক বিষয়ে শিকাইছিল তেখেত বহুত ভাল ভাল। এতিয়া ধুনীয়াকে শিকাইছে কিন্তু ছোৱালী কেইজনীয়ে মুখৰ ফালে চাবও নিবিচাৰে মাতিবও নিবিচাৰে। কি এটিটিউড থাকে ভাই।
কি বা ভাবে নিজকে।
কি বা ভাবে? তাৰে মোৰ মানে মেইন একদম সহ্য নহয় মানে এক্দম সহ্য নহয় মানুহজনীয়ে মানে ছোৱালীজনীয়ে হৈছে একদম এ ফাইনেন্সৰ কাম কৰে নেকি তাই তাতে কম্পিউটাৰৰ ওচতে বহি থাকে। মুখখনন কিবা উম কৰি ফুলাই থৈ দিব যেন নামাতিবই কাকো। ষ্টাফৰ বিহেভিয়াৰ সদায় ভাল হ'ব লাগে তাহতি নৰ্মেল ষ্টফ হয়। তাহাতি এই মানে য়ামাহা সেই শ্বৰুমটোৰ মানে হেৰি নহয়। মালিক নহয় বা শ্বৰুম তাহাত নহয়। হয় নে নহয়? ষ্টাফ হয়তো ভালকে ষ্টাফৰ নিচিনাকে মানে ভাল হাঁহি মুখীয়া বিহেভ হব লাগে আৰু।
অহ। মই এনেকা মানুহ একদম বেয়া পাও দেই ইমান যে মানে ই এ ইগ লৈ যে বহি থাকে মই কিয় মাতিম, মই সৰু হৈ যাম এনেকা মানুহ মোৰ চাব বোলে মন নাযায়। মানুহ মিলিলে কি হয়?
সেইটোয়েটো ন মিলিলে কি কি হয় ন তই মানে মৰি যাবি নেকি? মই সেইকাৰণে কৈছো মই নিজকে মানে পাঁচ বছৰ বুলি নহয় এবছৰ দুবছৰ যেইবছৰ পাছতে হ নহওক কিয় ইন ফিউচাৰলেও নহওঁক কিয় মই মানে ভাল- এজন কাইণ্ড পাৰ্চন হ'ব বিচাৰোঁ আৰু এনেও এনেও মই মাতোয়েই। এতিয়াও মাতো নৰ্মেলি মই মানুহবিলাকক ভালকে। এনেকোৱা নহয় যে মই এটিটিওত দেখাও এতিয়াও মই ভালকে মাতো চবকে হাঁহি মুখে দিয়ে মাতো। ভালকে মাতো ষ্টাফত মানে কি কয়। উ কামতো গৈছোঁ ইন্টাৰণশ্বিপৰ কাৰণে শ্বৰুমত গৈছোঁ ভালকে চবকে মাতিছোঁ। মাতিছোঁ মানে কি এতিয়া ছোৱালীজনী এটিটিওত দেখালে মো মাতিব মন নাযাব ন। অভিয়েছলি ময়ো নামা মাতো সেইকাৰে না চাওৱে মুখৰ ফালে কিন্তু তাৰে মেনেজাৰ জনকে হওঁক। বা দাদা কিজনকে হওঁক ত সেনেকে মই হাঁহি দিওঁ মাতি দিওঁ।
উম।
হয়নে নহয়।
অহ।
মানে সেইটোয়ে আৰু মোৰ বাবে এটা চাকচেকফুল পাৰ্চন হ'ল যোনজনে মানে নিজৰ অকল মানিয়ে আৰ্ন নকৰ মানে মানি আৰ্ন কৰা বুলিয়ে নহয় মানে ভাল যোনটো নিজৰ ভাল কেৰেক্টাৰ ৰাখে ৰেচপেক্ট কৰে নিজৰ ভেলিউ কৰে